অহ। এই এনেই বহি আছো।
অহ।
কি কৰি আছা তুমি?
মই আছ এনে এনেই, বাকি খায়।
অ', মোৰ মানে কি গম পাইছানে? ই ইমান চুলি সৰিছে চুলি সৰিছে মানে। অ', একে চুলি কৰিছে তাৰপিছত এ একদম চ গোটেই মানে মূৰটো টকলা হৈ গৈছেগে নহয়। ইমান অশান্তি লাগিছে এতিয়া, কি অ। কি কৰিলে ভাল হব?
অ', তাকেই। তুমি সেই জেতুকা আৰু এই জবাব ফুলটো যে আমাৰ এই জবাব ফুলটো খুব ভাল চুলিৰ কাৰণে। তুমি মানে জবা ফুল, টো ফুলো ল'ব, ফুলো ল'বা পাতো ল'বা। তাৰ পিছত তোমাৰ যোনটো আমি এল'ভেৰা যে, পাওঁ। ঘৰুৱা। সেই এল'ভেৰা-এল'ভেৰা দিবা। তাৰ পিছত তাত তুমি পিয়াজ দিবা পিয়াজ দি মিঠি গুটি অলপ দিবা। মিঠি গুটিটো লাগিলে অলপ ভিজাই থ'বা আগদিনা ৰাতি তি ভিজাই কৰি সেইটো অ আগদিনাই থবা কাৰণ সেইটো টান হৈ থাকে। যে
অ' জবাব ফুলৰ পাত বা পাত বা এনে ফুল ললেও হ'ব আৰু।
টা দিবা পাতটোও ভাল ফুলটোও ভাল। তাৰ পাছত সেই দুইটা দি তুমি এলভেৰা দি মিঠি গুটি দি কালজিৰা টো দিব পৰা দি তেনেকে এটা। পেষ্ট বনাই ল'বা মিক্সিতে হ তাৰপিছ সে পেষ্টটো বনাই পেলা তাৰ পিছত তুমি এনেকে লগাবাচোন চুলিত। সপ্তাহত দুই তিনিবাৰ লগ লগাবা আৰু আৰু তুমি জেতুকাতটোও দিব পাৰা জেতুকাও ভাল চুলিৰ কাৰণে এইখিনি ঘোৱা বস্তু তুমি মানে সপ্তাহত দুই তিন দিন তেনেকে লগাই থাকিবা।
অ' মানে ইমানে সৰিছে মানে মাজে মাজেতে তথাপি মানে কোনোবাই কয় কাৰণে পিয়াজ খান্দি আছো পিয়াজটো সানিলেও চুলি গছে বুলি কয়।
টো তুমি ৰস টো তুমি সদায় সেইটো মই জাত মানে সদায় লগাব পাৰে দেই পিয়াজৰ ৰস। লগাই পেলাই তুমি সদায় ধুব লাগিব উম' মানে সেইটো কষ্ট হয় যে সদায় লগাই পেলাই সদায় ধুব লাগে। কিন্তু এনে মানে সদায় লগোৱাতটো তোমাৰ একো বেয়া নহয় তুমি অকণ গা ধোৱা আগতে চুলিটো লগালা লগাই চুলি তাৰ পিছত আকৌ ধুই দিলা গা ধোৱা।
উম উম মানে কি সদায় লগাবলৈ সদায় মূৰটো ধুবলৈ অশান্তি লাগে যে সেইকাৰণে মানে দুদিন তিনিদিনৰ মূৰত লগাও আৰু উ
মানে সেইটো কষ্ট হয় আৰু
উম নাই নাই বহুত বেছি হৈছে গোটেই মূৰতো মানে ফন আগফালৰ যিখিনি চু চুলিও খিনি মানে নাইকিয়া হৈ গৈছেগে
কি ক'বা মানে প্ৰদূষনৰৰ কাৰণেও হ'ব পাৰে
মই খাদ্য
কিছুমান খাদ্য অ খাদ্যৰ অভাৱতো তোমাৰ সেইবোৰ শৰীৰত কিবা এটা কমিছে
উ কিবা এটা ভিটামিন কমিলেও মানুহৰ হয় বুলি কয় বা থাইৰইডৰ প্ৰব্লেম থাকিলেও চুলি সৰে বহুত আৰু মোৰ মানে অলপ থাইৰইডৰ প্ৰব্লেম আছে যে
থাইৰড পিচিয়তি এই দুইটা বেমাৰতে সৰে বুলি কয় দেই চুলি কিন্তু মাইকী মানুহৰ সেই তুমি ডক্তৰকো দেখাবা বা কেতিয়াবা ডক্তৰৰ দেখালেও কিন্তু ভাল হয়
অ সেইটোও হয় বাৰু
কিছুমান ডক্টৰ মানে এইবোৰ লগালেও তোমাৰ যদি এতিয়া বেমাৰতটো আছে তুমিতো এইবোৰ লগাই থাকিলে ভাল নোপাবা সেই ভিতৰৰ পৰা বস্তু ভাল কৰিব লাগিব সেইকাৰণে তুমি ডক্তৰৰ পৰামৰ্শ লব লাগিব
সেইটোতো হয় বাৰু কিন্তু মানে ইমানে সৰিছে ন নিজৰ মানসিক স্থিতিত মানে বেয়া হৈ যায় কেতিয়াবা নিজকে চাবলৈ বেয়া
এ মহিলাাসকলৰ চুলি খিনি নহলে কেনেকুৱা লাগে এতিয়াখানে আমাৰ আইনাখনে চাবলে মন নাযায়
নিজৰ মানে একদম মনৰ দৃঢ়তাটো নাইকিয়া
নাইকিয়া হৈ যায় অ তুমি এতিয়া ডক্তৰ ওচৰত যোৱালে মানে তুমি এতিয়া সেইটোকে লগাই কৰি থাকাচোন সেইবোৰ লগালেও চুলি খিনি কিন্তু আৰু ধুনীয়া ঠাণ্ডা এটা পৰে দেই বহুত মানে ঠাণ্ডা হয় অ মানে গাটো ভাল লাগি যায় অ টো মিহি হয় কোমল হয় সেইবোৰ লগাবা আৰু বহুত বস্তু আছে আমি আগতে কি মুঠা গছ বুলি কয় আৰু তেনে আচল নামটো নাজানো সেইবোৰো আগতে সেই টো লগাই ন গুৰিৰ হেৰিত যে কিবা এটা থাকে শিপা চিপা এনেকে হেৰি কৰি
ন বছৰটোৰ আগ আগ আগতে পোৱা গৈছিল এতিয়া কিন্তু মানুহৰ ঘৰত নাইকিয়া হল বস্তুটো আগত কিন্তু চবৰে ঘৰতে আছিলে উ আমি বহাগ বিহু সময়ত মাটিমা
অ মই তাকে কব লৈছো উম মাটিমাহটো লগালে চাবাচোন কিমান টা ধুনীয়া ঠাণ্ডা লাগে, ভাল লাগে, আৰু ঔটেঙা বিজ টো যদি লগোৱা মানে কি জানা কিছুমান আমি এতিয়া চেম্পুৰ কাৰণেও হৈছে সেইবোৰতো কিমান কেমিকেল।
অ', চেম্পুত বহুত কেমিকেল থাকে ন', সেই কাৰণেও হয় বাৰু আমি এতিয়া যি টি চেম্পু খানিব নালাগে একচুৱেলি আগৰ মানুহে চেম্পু টেম্পু নখানে কাৰণে চুলিবিলাক
চুলি অ একোৱে অসুবিধা নাই এতিয়াও কিমান বয়স সস্থ মানুহৰ কি ধুনীয়া ধুনীয়া চুলি চাবাচোন। আমাৰ এতিয়া এইটো বয়সতে মানে চু তুলি ইমান অসুবিধা হৈছে। চব চুলিবোৰ সৰিছে মোৰো হৈছ থিয়া বাৰু দেই।
অ এতিয়া
কেতিয়াবা মূৰটো ঘামতে হৈছে নেকি।
অ এতিয়া আমাৰ মানে কি কিন্তু আইতাহঁতে যে কি কয় কলা খাৰটো যে জাৰ দিয়াৰ পিছত যে অ সেইটোৱে মূৰ ধুই সেইটোৱে কিন্তু বহুত ধুনীয়া কাম কৰিছ ইমান দীঘল চুলিবিলাক এত তিয় মানুহ
অ তাকে সেইবোৰ লগাব লাগ এই আমি মানে চ্বেম্পু টো মানে অলপ এতিয়া চোৱাচোন আমি ঘপককে যদি তোমাৰ এম দামী চেম্পু এটা লগাইছা কিন্তু আজি শেষ হয়। এই দোকানৰ পৰা পেকেট চেম্পু, এক টকা দুই টকা দিয়ে লৈ আহো দিয়াচোন।
অ মানে কি? দামী চেম্পু বুলি কথা নাই, দামী চেম্পুটোতো কেমিকেল থাকে দিয়াচোন। সেইটো এটা মেইন কথা উম কেমিকেল থাকে আৰু কি জানা এ আইতা। এই সেইবিলাক বস্তুৱে হওক। এতিয়া নেচাৰল খিনি লগালে বেছি ভাল।
বেছি তাত তোমাৰ চাইড এফেকট নাই দেচোন তোমাৰ কোনো অসুবিধা নহয়, অৱ এতিয়া আমি যদি চেম্পুটো বেছি সময়ত লগাই থৈ আমাৰ যোনটো চুলিৰ গুৰিটো সেইটোত' কোমল হৈ যায়। অঁ কোমল হৈ যোৱাৰ লগে লগে তোমাৰ সৰি যাব সোনকালে সৰে এতিয়া যোনবোৰ আমি কণ্ডিচনাৰ কৰো কণ্ডিচনাটো গুৰিত লগ
কিন্তু কণ্ডিশ্যনাৰ টো বহুত বেয়া বুলি কয় মানুহ
অ বেয়া বুলি কয় মানে চোৱাচোন তুমি চুলিত লগালে কেনেক একে এটা মিহি হৈ যাই আছে। চুলি টো চুলি যো'ত নথকা হৈ যায়। সেই বস্তুটো যদি আমি এতিয়া গুৰিত লগাই দিওঁ। সেইটো এতিয়া কেনেকুৱা মানে গুৰিটোতো কোমল হৈ যাব উম, কোমল হৈ লগালগ সৰি যায় বুলি কয়।
সেইটোৱে।
আৰু এটা মই শুনিছোঁ মানে চুলি সৰাটোৰ ক্ষেত্ৰতে দেই মই মানে মোবাইলতে চাওঁ আৰু। এ মানে ৰ'জ মেৰী ৱাটাৰ বুলি কয় সেইটো মানে ধোৱা আগতে লগাব লাগে আৰু।
সেইটো কি মানে লগালেগি তাৰ পিছত ধুই দিব লাগে।
এ ৰাইচ ৱাটাৰ বুলি এটা আছে যে সেইতো অ' তুমি দ'চ মিনিট মানৰ আগতে চুলি অ' নহয় দচ মিনিট কিয় তুমি মানে দুই ঘণ্টালৈ থাকিব পাৰা। সেইটো লগাই পেলাই অ' মাছাজ অকন কৰি লগাই থ থবা লগাই থোৱা পিছত দুঘন্টা মানৰ পিছত যদি তুমি চুলিটো ধুই দিয়া। তেতিয়াও বোলে বহুত খিনি মানে সৰা পৰা তুমি বাচিব পাৰিবা চুলিটো।
আজিকালি কিন্তু এ ষ্ট্ৰেট কৰিলে বা স্মুথিং কৰিলেও চলিব। বহুত সৰা হৈছে কিন্তু দেই। আৰু আমি যিবিলাক মানে অ যিবিলাক আমি পেকজেত। থকা যে যিবিলাক হেনা ইউজ। কৰো সেইবিলাক কৰিলেও মানে বহুত চুলি। হয় আগতেটো আমি বহুত হেনা সেইবিলাক।
কথা অ' উম আমি আগতেতো নাচাও ন যি তি। সানি দিও যেতিয়া। তেতিয়া তেতিয়া যি মন যায়। এতিয়া সেই ইমান খিনি ভাবি পেলাই আমি ব্যৱহাৰ কৰো। বস্তু এটা যে কিমান উপকাৰ হ'ব। কি ক্ষতি হব। সেনেকুৱা, আৰু সেই হেনাবোৰ তুমি তেনেকে। ঘৰতে বনাই ল'ব লাগে এইবোৰ জেতুকা, চাহপাত অ' চাহ তুমি চাহপাত দিলে উম জেতুকাৰ লগত সেই সেই চাহ। পাত কেইটামান দিবা বাকী বস্তু খিনি দি কৰি ধুনীয়াকে লগালে তেতিয়াও এটা ৰং হয় হয়নেে।
উম সদায় বেলেগ বেলেগে নেচাৰেল লগাই চালে তথাপি অলপ ভাল হব নেকি নিচিনা লাগিছে
এতিয়াতো আমি ঔটেঙা বীজটোতো লগাইে পোৱা নাই আজিলে শুনিহে আছো
অ মই কিন্তু লগাইছিলোঁ। আগতে দুদিনমান উম, উম বহুত ধুনীয়া মানে, যিটো কণ্ডিশন কোমল হৈ আহে তেনেকুৱা কোমল হয় মিহি হয় মানে উ পিচল পিচল হৈ আহে মানে যে চুলি খিনি চুইয়ে ভাল লাগে।
ভাল লাগে অ এতিয়া আমিতো আনি পেলাই ঔটঙা সেই বাকলটো সেইটো খাই পেলাই আমিতো বিজটো পেলাই দিওঁ। সদায় পেলাই দিয়া যদি কিনি আনিলো আমি সেইটো পেলাই দিওঁ হয় ননে ঔটেঙা এটা কিনি আনিবাকি বীজটো পেলাই দিওঁ কিন্তু সেইটো আমি চুলিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব প পাৰো
তাকে এইটো ভাবো যে এইটোনো কি কৰিমা পেলাই দিওঁ কেতিয়াবা মই আগতে চ চাৰি পাঁচ দিন এনেই কিবা কেতিয়াবা ই সানিছিলোঁ কিন্তু সেই এখনানোতে ভাল লাগিছিলে কিন্তু তাৰ পিছত আকৌ ক'ত সেইটো খান্দি থাকিবা বুলিয়ে পেলাই
বীজ আৰু কলা শাক আগতে ভাব কি এই যে কাপোৰ ধোৱা যে কটা চাবোন এটা পাই সেই দিও কিন্তু আগত বহুত মানুহে ধুইছিলে কিন্তু তেতিয়া সেইটো চাবোন দি কিন্তু অ মানুহৰ ইমান চুলিৰ ক্ষতি হোৱা নাছিলে দেই নখৰে বুলি কৈছিলে
অ কিন্তু এতিয়া সেইটো চাব নম ঘঁহম বলে নিজে বেয়া লাগে
বেয়া লাগে এতিয়া তোমাৰ চাবোন উম চাবোন এতিয়া তোমাৰ ক'ত লগাব পাৰি আৰু এইটো এটা অভ্যয়াস হৈ গ'ল চেম্পু লগাই লগাই চেম্পু দি চুলি খিনি নুধে তোমাৰ ভালেই নালাগে কিন্তু তুমি এটা পৰামৰ্শ ল'বা দেখা
অ মই তাকে ভাবিছো এবাৰ গৈ ড্টৰে এবাক লগ কৰি থৈ আহো ড্টৰে কি কয়
তুমি সেইটো কমাবলৈ চেষ্টা কৰিবা থাইৰড টো কমোৱাৰ পিছত কি ঠিক চুলি খোৱাাতটো কমিব পাৰে
সেইটোৱে মোৰানে পিচি' ডৰ প্ৰব্লেমছে থাইৰইডৰ প্ৰব্ম আছে সেই কাৰণে মে মই চুলি খ উৎাদটো বেছি
বেছি হৈছে অ মানে তুমি এইকেইটা বেমাৰ- এনেও তোমাৰ নিয়ন্ত্ৰণত আহি যাব তুমি- খালী যি যি কৰিব লাগে মুখ বাচিব লাগে সেইখিনি কৰি দিবা অ অ তুমি থাইৰডতো বহুতখিনি মুখ বাচিব লাগে ন আৰু খাদ্যবোৰ- উম ব্যায়ামটো কৰিবাই পিচিঅডি ক্ষেত্ৰতো কিছু- কিছুমান বস্তু মুখ বাচিলে ব্যায়াম কৰিলে ঠিক- হৈ যায় এইকেইটা বস্তু উম। খালি তোমাৰ খাদ্যৰ ওপৰত কথা। কি কি বস্তু খাব লাগিব, কি নালাগিব সেই- অ অ বা ঘৰত থকা কেইদিন- তুমি পাৰিলা, কিন্তু আজি ক'ৰবাত ওলাই - গলা কি তুমি তাত বাচি বাচি খাবা অ সেইটো কাৰণে বাৰু চব প্ৰথম দেখওুৱা দেখুৱাৰ পিছত লাগিলে- চুলিৰো থাকে ন ডক্তৰ তেনেকুৱা- দেখাবা দেখাই কৰি কি কয় এইবোৰো সানি থাকা তেতিয়া এটা গম পোৱা যাব আৰু যে ভাল হৈছে-
অ তাকে অলপদিন এই নেচাৰেল বিলাক এ- সপ্তাহ মান এটা সানি চাওঁ উম সেইটো কৰি চাওঁ কি ঠিক - সেইটোতে অলপ-
অ। বাকী তোমালোকৰ ভালেই ন? দিয়া আকৌ পিছত কথা পাতিম বাৰু। ফোন কৰিবা ভাল পাইছনে নাই দেই, অ হ'ব দিয়া অ হ'ব দিয়া।